এটা শুনিছা নে?
অ, হয়-হয় কোৱা?
অ, কি কই আছিলা?
মই অলপ এনে খোজকাঢ়ি আছিলো বতাহ দি আছিল ধুনীয়া তুমি কি
উম-উম ভাল ভাল ময়ো মানে অকণমান এই ওলাই আহিছিলোঁ দোকানৰ ফালে। তাৰপিছত তোমাৰ লগত মানে এটা বিষয়ৰ ওপৰত অকণমান আজি আলোচনা কৰিম ভাবিছোঁ বিষয়টো হৈছে ভ্ৰমণ। তুমিতো নিশ্চয় ফুৰি ভাল পোৱা চাগে?
তাতে গৈ আহিলোঁ।
অঁ তাকেইতো মই মানে তোমাৰ ফটোও দেখা পাইছিলোঁ তুমি ক'ত গৈছিলানো?
মই তোমাৰ মেঘালয় আহ শ্বিলঙৰ ফালে গৈছিলো।
বা কি ধুনীয়া ঠাই ন প্ৰায় কিন্তু মানুহে আমাৰ অসমৰ পৰা সেইফালে যায় মেঘালয়, শ্বিলং। মানে তাত কেনেকুৱা লাগিলে কোৱাচোন অকমান- তাত কেনিবা কি কি চালা কোনফালে গ'লা-
উম আচলতে কি জানা আমাৰ গুৱাহাটীৰ পৰা ওচৰত হৈছে মেঘালয়- ত আমাৰ মানে প্ৰায় ভাগে তাত- তেই যাই মানে- আৰু তাত মানে পৰিৱেশটো বহুত ধুনীয়া আৰু মানে- ভাল লাগে কিবা এটা মই তোমাৰ অ বেছি দিন হোৱা নাই মাজতে গৈছিলো। অ পৰহি গৈছিলো চাগে। তোমাৰ প্ৰথমে গৈছে- তোমাৰ বৰা পানী যে ৰদ-
অঁ অঁ হয় হয়।
তাত গৈছিলো। তাত তাৰ পিছত, তাৰপিছত গ'লো তোমাৰ, অ এলিফেন্ত্ লেগ সে আছে, তোমাৰ ফল্‌চ
অ এলিফেণ্ট ফল্‌চ, অ অ মই তাকে দেখিছো, এনেই মই ভিডিঅ' সিমান তালৈ মই যোৱা নাই বাৰু৷ এইটো আৰু শুনিছো বোলে মানে তাতে, ৱা বতৰটো মানে পুৰা ঠাণ্ডা, মানে আমাৰ ধৰা গুৱাহাটীত যেনেকুৱা, তাতে কিবা এনেকুৱা তুমি পাইছিলা নি? কিমানেম
অ পাৰ্থক্য আছে বাৰু ইয়াত৷ তাতে মানে কি তোমাৰ, ইয়াত মানে গৰমটো অলপ মানে বেছি হৈ গৈছে৷ আজিকালি গছ-গছনি অলপ কমি গৈছেতো, মানে কাট কাটা-কাটি বেছি হৈ গৈছে ইয়াতে গুৱাহাটীত৷ তাত মানে, তোমাৰ অ ধুনীয়া তাৰমানে ঠাণ্ডা৷ এটা বতাহ দি থাকে মানে একদম অ মানে৷ গা-চা মানে ভাল লাগি যায় মানে, মানে পাতল পাতল লাগি যায়৷ সেই আৰু, আৰু তাত কিন-কিনিয়া বৰষুণটো৷ অ বঢ়িয়া মানে ধুনীয়া, উম ভাল লাগিল গৈ৷ হ কিন-কিনিয়া বৰষুণ আৰু- তাৰপিছত অ বতাহটো যে দিয়ে ন মানে- তোমাৰ তাত থিয় দি কেনে তুমি মানে, তোমাৰ সকলো মানে যা মানে- চিন্তা-ভাৱনা মানে নাইকিয়া হৈ যাব ইমান ধুনীয়া বতাহ দিয়ে জাক৷
উম তাকেইতো মনতো একদম ভাল লাগি যায় ন সেনেকুৱা ঠাইত গ'লে! অ অ মই এবাৰ মোৰ- বন্ধু এজনৰ লগত বাইকত বাইকেৰে মই গৈছোঁ আৰু কিন্তু সিমান আগলৈকে মানে যোৱা নহ'ল৷ ইমান জেগা নাচালো, আন্ধাৰ হ'ব বুলি সোন কালে মানে ঘুৰি আহিলো আৰু৷
অহ আমিও এদিনীয়াকে গৈছিলো৷
থাকিছিলা নে ঘুৰি আহিছিলা?
নাই এদিনীয়াকে গৈছিলো, গৈ কেনে দুটামান ঠাই থ মানে যিকেইটা অলপমান মানে বিখ্যাত বিখ্যাত ঠাই আছিলে ওচৰতে আৰু বেছি দূৰত নহয়৷ সেই বিখ্যাত কেইটামান আ ঠাই চাই কেনে মানে উভতি আহিলো ৰাতি৷ ৰাতি ৰাতিপুৱা গৈছিলো, তাৰপিছত অহ অলপ ৰাতিকৈ আহি পালো। দেৰি
অ অ অ হেৰি তোমাক মই কিবা এই নাৱত নাৱত যে উ উঠিছিলা সেইটো কি এলিফণ্ট ফল পিছত নে বেলেগ
সেইটো তোমাৰ বৰা পানীত অ সত ত'ত আছিলে
অ
তাত অ টিকট কাটি কেনে অ প্ৰত্যেকজন মানুহ ঘৰ মানে তাই বা মানে সেই লয় পইচা লৈ লৈ কেনে ধুনীয়াকে নিয়ে। ভাল লাগে অভিজ্ঞতাটো মানে ভাল লাগিলে। মানে মই আগতে অ মানে আগতে সেই কৰিছিলোঁ নাৱত উঠিছিলোঁ। কিন্তু এবাৰ মানে বেছি কি যে ভাল লাগিলে আৰু যে পানীটো ইমান ফটফটীয়া চাফা আছিল
অ' তাকেটো দেখিছোঁ মই ফটো ভিডিঅ'ত নীলা হৈ আছে একেবাৰে।
অ' গ্ৰীণ আৰু এটা ব্লুৰ এটা অ'
উম-উম পোহৰ এটা ওলাই হয়। ঠিকে কৈছা। মই এতিয়া তোমাক যদি সুধো যে তুমি মানে ভ্ৰমণত ভ্ৰমণটো ভাল পোৱা তুমি গম পালোঁ বাৰু তোমাৰ এনেকুৱা কিবা মানে যিটো ড্ৰিম প্লেছ বা সপোনৰ ঠাই বুলি কয় এই আইচ কিনো কিবা এনেকুৱা ঠাই আছিনি যে মই অমুক যা জেগাত মই এনেকে এদিন এদিন হ'লেও যাম। এনেকুৱা ঠাই আছে নেকি তোমাৰ?
আচলতে মোৰ তেনেকুৱা, তেনেকুৱা তাৰ পিছত তোমাৰ এনেকে পাহাৰৰ লগত যে ঝৰ্ণা নামি আহে, মানে সে সেইবোৰ মানে প্ৰিয় মানে, ত' কোনো ঠাই মোৰ মানে সেনেকুৱাই আ মানে
অ' মানে প্ৰাকৃতিক পৰিৱেশ থকা আৰু, অ' অ' অ', প্ৰাকৃতিক পৰিৱেশটো বেছি ভাল পোৱা আৰু
হা, ভাল লাগে।
উম ঠিকেই, মানে আজিকালি কি হয় মানে বেছিভাগে পচন্দ পচন্দ কৰে মানে ধৰা এই বাহিৰৰ ব অট্টালিকা, বিল্ডিং বেছি জাক-জমকতা সেইটো তুমি মানে সিমান এটা ভাল নোপোৱা আৰু
নাই নাই, সেইটো মানে ইমান ভাল নালাগে। হয় হয়। অ' প্ৰকৃতিৰ মানে সিটো এটা বেলেগে মানে এটা নিচা মানে উম এটা উম মানে কি কয়, হম ভাল লাগে মানে মাদকতা এইটো এটা। প্ৰকৃতিৰ লগত মানে জড়িত তাতে আৰু তোমাৰ ওচৰতে আছে আমাৰ আমাৰ তাৰ মানে কি কয় অ' মেঘালয়তো গুৱাহাটীৰ পৰা ওচৰে হয়। ত‌' এইফালে নৰ্থইষ্ট উ উত্তৰ-পূৰ্বাঞ্চলৰ মানে যিখিনি ঠাই আছে ন' ত' মোৰ অ' মানে ড্ৰিম মানে ড্ৰীম প্লেছ যিটো সপ পোনৰ ঠাই বুলি কয় ন', সেইটো মোৰ মানে তোমাৰ প্ৰথমে মানে অ' উত্তৰ-পূৰ্বাঞ্চলে ক'ত
উম।
আছে তাৰ পিছত
হম। অ' ঠিকে আছে। আমাৰ আমাৰ চাগে অসমত তো এনেকুৱা বহুত ঠাই আছে ন' য'ত মানে আমাৰ বা ৰাজ্য আমাৰ অসমৰ মানুহবোৰে মানে বহু পইচা ভৰি ভৰি বাহিৰলৈ ফুৰিব যায়। কিন্তু আমাৰ অসমতেই মানে ত' ধুনীয়া এনেকুৱা ধৰা ভৈৰৱ কুণ্ড বাৰু ইফালে এই অ' উমৰাং চু আৰু এই কি আছিলে! তোমাৰ এইফালে ডিমা হাচাও এই ডিমা হাচাওৰ ফালোও বৰ ধুনীয়া অ' হয় হয় এইফালে মানে ইমান ঠাই আছে আমাৰ মানে মানুহবোৰে বাহিৰলৈহে যায়। ইয়াত আমি হয়তো ইমান ঠাই আমি চোৱাই নাই বা সেই বুলি নাজানোৱেই। তুমি কি কোৱা এই ক্ষেত্ৰত?
অ' অ' মই মানে মাজতে আমি যে গৈছিলো এবাৰ গলো হা আমি কাজিৰঙা গলো বেছি দিন হোৱা নাই যাবলৈ তো আ আমাৰ মানে কি কয় পৰিয়াল গৈছিলে। পৰিয়ালত মানে তোমাৰ অ' অ দাদা বাইদেউ সকলো গৈছিলে আৰু দেউতাহত জেঠাই জেঠি মা ত' তাতে মানে আমাৰ আলোচনা বহিছিলে যে কি কয় মানুহে বাহিৰত কিয় যায় মানে? মানে অলপ গৰমৰ বন্ধ পালে বা যিকোনো মানে মন গ'লে বাহিৰত পতকে গুচি য মানে সোনকালে মানে আমাৰ অসমতো বহুত ধুনীয়া ঠাইছে মানে চাবলগীয়া লগগীয়া ঠাই আছে। যে আৰু মই ভাবো যে কি! মই ভাবোঁ যে কি যদি মানে মানুহৰ যদি এটা আৱেগ থাকে ন ভ্ৰমণৰ প্ৰতি মানে প্ৰথমে মানে নিজৰ ঠাইৰ পৰা হ'ব লাগে মানে। নিজৰ ঠা ঠাই নিজৰ ঠাইৰ পৰা হ'ব লাগে তাৰ পিছত বেলেগ বেলেগ বেলেগ বেলেগ কৰিব লাগে তেতিয়া টা বেলেগ এটা ভাল লাগে মানে নিজকে নিজৰে ভাল লাগি যায় যে কি কয় আৰম্ভণিটো নিজৰ ঠাইৰ
অ', মানে জন্মভূমিখনে মানে ইমান ধুনীয়া। আৰু সঁচাকৈ আমাৰ অসমখন মানে ইমান ধুনীয়া, তুমি এতিয়া আপাৰ আচামৰ ফালে যোৱা, তাতে তোমাৰ এইফালে যোৰহাট আদি এনেকুৱা তাতে ইমান ধুনীয়া মানে চাহ বাগান হয়তো তুমি দেখিছা। চাহ বাগানেই বাগান মানে। বা আমাৰ নামনি নামনি অসমৰ ফালে এটা বেলেগ সৌন্দৰ্য্যতা এটা আছে হয়নে?
হম হুম, আৰু কি কয় মই তোমাৰ আ মাজতে গৈছিলো কাজিৰঙা গৈছিলোঁ। আমাৰ বহুত ধুনীয়া ধুনীয়াঠাই আছে অসমত। মানে, মই নিজে কেতিয়াবা আচৰিত হৈ যাওঁ যে কি কয় আমাৰ অসমতো বহুত ধুনীয়া ঠাই আছে, মানুহে এনে আমাৰ, আমাৰ অসমক মানে তোমাৰ কি কয় এইটো, এইটো, উম আ মানে সেই কৰে মানে। তলতীয়া কৰি দিয়ে, তলতীয়া কৰে নেগলেক্ট কৰে, তলতীয়া একোৱে নাই একোৱে নাই, কিন্তু বহুত আছে আমাৰ অসমত যদি নিজৰ নিজৰ সেই কি কয় জন্মত ঠাই খিনিৰ পৰা ষ্টাৰ্ট কৰাচোন। গাঁওখনৰ পৰা ষ্টাৰ্ট কৰা। কিমান ধুনীয়া আছে। প্ৰথম সিদিনাখনে মই এ মাজতে কাজিৰঙা গ'লো। ইমান ধুনীয়া মানে। অ', ইমান ধুনীয়া মানে, জীৱ-জন্তুবোৰ মানে আৰু তোমাৰ গুৱাহা টীৰ পৰা যোৰহাটৰ যাত্ৰাটো এবাৰ
উম, উম।
মানে, বহুত ধুনীয়া পাবা। এতিয়াতো গ'ল বাৰু কিন্তু তোমাৰ উম, এই যে তোমাৰ এইটো অ', সোণালী বতৰ বুলি যে কৈছিলে, গল্ডি চিজন বুলি। ইনষ্টাগ্ৰামত বহুত মানে জনপ্ৰিয় হৈছিলে ঠাইখিনি।
অ', কোনখিনি ঠাইক কৈছিলে, কি কাজিৰঙাৰ সেইখিনি?
মানে তোমাৰ এইটো কি কয়, এইটো মৰিগাঁও বুলি কয়। মৰিগাঁওৰ এইখিনি ৰাস্তাটো যে যেতিয়া তুমি গুৱাহাটীৰ পৰা আহ! যোৰহাটলৈকে মানে সেই কৰিবা তুমি যা ত্ৰা কৰিবা ৰাস্তাটোত, হাইৱেটোত, পথটোত তেতিয়া মানে তাত তোমাৰ ধুনীয়া-ধুনীয়া যে তোমাৰ এজাৰ ফুল তাৰপিছত তোমাৰ ৰাধাচূড়া, কৃষ্ণচূড়া এই সোণালী ফুলটো যে আছে
উম-উম, হয়।
চিজিলত মানে আছে বহুত ধুনীয়া মানে বহুত ভাল লাগে। মানে এনেকুৱা লাগে যে কি তুমি এবাৰ গাড়ীৰ পৰা নামি কিনে তুমি এখন ফটো মানে ল'বাই মানে ল'বা। নহ'লে সেই মুহূৰ্তটো মানে তুমি আবদ্ধ কৰিব মানে এনেকুৱা আৰু মানে নিজৰ মুখেদি মানে ওলাই যায় মানে ম নাই ৰখিব লাগিব ইয়াত এনেকুৱাই নে বহুত ধুনীয়া আৰু চাবলগীয়া। আৰু তাতে তোমাৰ এইফালে মই বৰ্তমান নামনি চৰি মই সেই তোমাৰ উজনিতে আছো উজনি অসমৰ ফালে। যোৰহাটতে আছো। মানে যোৰহাট তাকো বহুত হে পৰে মানে তোমাৰ একোৱেই নাই যোৰহাটত।
উম, উম, হয় হয়, প্ৰথম কথাটো সেইখনক শিক্ষিত মানে এ মানে চহৰ বুলি ক কোৱা হয় আমাৰ অসমৰ ভিতৰতে হয়নে।
হম হম।
অ', সিক অ', শিক্ষিত হাৰ মানে বহুত তাত বেছি বুলি কয়। উম। তাৰপিছত তোমাক যদি মই এতিয়া সুধোঁ মানে এ তোমাক যদি সুধো যে ভ্ৰমণ তুমিতো ধৰা ভালেখিনি ভ্ৰমণ কৰিছা বা ফুৰিছা। ভ্ৰমণে মানে আমাক তেনেকুৱা ধৰণৰ শিক্ষা দিয়ে যে কিছুমান শিক্ষা আমি কিতাপ বা ক'ৰবাত পঢ়িবলৈ পঢ়ি মানে শিকোঁ আৰু মানে আমি ভ্ৰমণ কৰি বেছি শিকোঁ নে কি নে কি ভাবা তুমি? তাৰ পৰা।
মইতো এইটোৱে ভাবো যে কি কয় মানে কিতাপত কিতাপত বাৰু ঠিকে দিয়ে কিছুমান কিতাপ বা ভিদি ভিডিঅ' চাবা তুমি মোবাইলত বহুত ধৰণৰ পায় কিন্তু যিটো তুমি নিজে মানে নিজেইটো মানে সেই অনুভৱ কৰিবা ন গৈ কিনে মানে, অভিজ্ঞতা লবা ন সেই টো, সেইটো বহুত পৃথক মানে। অনুভৱটো। সেই অভিজ্ঞতাটো বহুত পথক, বহুত ভাল লাগে। মানে তুমি কিতাপত যিমানখিনি শিকিবা তাতকৈ তুমি বেছি শিকিবা ভ্ৰমণ কৰি কিনে। ত' মানুহক নতুন-নতুন মানুহক লগ পাবা নতুন-নতুন ঠাইত যাবা এ অভি অভিজ্ঞতা জানিবা সেনেকুৱা আৰু মানে তুমি পৰ্যটক হিচাপে নহয় তুমি লোকেল হিচাপে যাবা আৰু বেছ ছি ভাল লাগিব তোমাৰ যাত ত্ৰাটো মানে তোমাৰ মানে চিৰ দিনৰ কাৰণে মানে চিৰস্মৰীয় হৈ ৰ'ব মানে।
উম-উম এতিয়া কিতাপত ধৰা আমি যিখিনি পঢ়ো সেই সেয়খিনি বা আমি পঢ়িহে শিকোঁ কিন্তু আমি গৈ যেতিয়া মানে চাক্ষুক দৃষ্টিৰে গৈ তাত নিজে দেখোঁ ঔ বোলে এইটো এনেকুৱা এওঁলোকে এনেকুৱা সাজপাৰ পিন্ধে এইলোকৰ খাদ্য ৰি ৰীতি-নীতি এনেকুৱা সেইখিনি আমি নিজে যিহেতু দেখো গতিকে তেতিয়া আমি ভালদৰে মানে শিকিব বা বুজিব পাৰিম। হয়নে?
হয়
তেতিয়াহ'লে তোমাৰ লগত আজি ভা ভাল লাগিল বহুখিনিয়ে এই ভ্ৰমণ বিষয়টো কোৱা কোৱা কিবা কৈছিলা
অ মানে তোমাৰ কি সপোনৰ কিবা ঠাই আছে নে য'ত তোমাৰ বহুত মন আছে যাব
অ সপোনৰ ঠাই বুলি ক'লে মোৰ এই তোমাৰ কি কয় এই এইফালে দাৰ্জিলিং চিমলা সেনেকুৱা ঠাই আদি অ সেনেকুৱা মানে মোৰ তেনেকুৱা পাহাৰীয়া নেচাৰেল মানে যিটো প্ৰাকৃতিক পৰিৱেশ সেই সেনে কোৱাতে মই আ সৌন্দৰ্য্য ভ্ৰমণ কৰিব বিচাৰিম আৰু তেতিয়াহ'লে আমি পাছলৈ আমি আকৌ ভাল কে আমি আলোচনা কৰিম ভ্ৰমণৰ বিষয়ে তোমাৰ লগত আজি কথা পাতি বহুত ভাল লাগিলে
ভাল লাগিল তোমাৰ লগতো। ঠিক আছে দিয়া আৰু লগ পাম পিছত কথা পাতিম, ধন্যবাদ।